হেল্ল'
হেল্ল'
অ শুনিছ নে?
অ শুনিছোঁ ক?
নাই বোলো এনে ফোন কৰিছিলো। কি কৰিছ?
এই আছোঁ ৰ এনেই। তই?
মইয়ো এনেই আছো। বাকী কিবা খালি নে ৰাতিপুৱা?
উম খালো খালো ঔজ খালো। তই খালী?
উম খালো ভাতে ভাতকে খালো। বাকী ঘৰত ভাল চবৰে?
উম ভাল ভাল। তোৰ ভাল নে?
উম ভাল ব্যস্ত আছ নেকি বাৰু তই?
নাই নাই। ক?
অই মানে আজি এই ভাত খাই থাকোতে তইতো জানই মই মোবাইল চাই খাওঁ। বা কিবা এটা লাগে আৰু কিবা এটা চোৱা কেনে এনেই ছ'চিয়েল মিডিয়াত ঠিক কৰি থাকোতে এটা বিষয় এটা পালো বোলো তোৰ লগতে আলোচনা কৰো বিষয়টো।
অ কৰ কৰ কৰ কি বিষয়নো বাৰু?
তই মানসিক স্বাস্থ্য বুলিলে তই কি বুজ কবি নেকি মোক?
উম সেইটোতো এটা বহুত মানে বহুত গুৰুত্বপূৰ্ণ বুলিয়ে ভাবো বিষয়টো ন। আহ আজিকালি সকলোতে এই বিষয়টো শুনিবলৈ পাইয়ো আছো আৰু ক'ব গ'লে মানসিক স্বাস্থ্য বুলিলে আমাৰ মন চিন্তা তাৰপিছত অনুভূতি উম আৰু আমাৰ আচৰণৰ অম সুস্থ অৱস্থাক মানে বুজাই। আৰু ধৰ এজন ব্যক্তিয়ে যেতিয়া দৈনন্দিন জীৱনৰ চাপবোৰ সামৰি স্বাভাৱিক ভাৱে জীৱন যাপন কৰিব পাৰে উম সেইটোয়ে মানে মানসিক স্বাস্থ্য বুলি ভাবো মই।
উম আৰু বাকী এনে শৰীৰক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্যও ইমানেই গুৰুত্বপূৰ্ণ নেকি। তই কি ভাব?
অ হয়তো ধৰ আহ শাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুইটাইটো সপমান গুৰুত্বপূৰ্ণই ক'ব পাৰি। অ মন ভাল নাথাকিলে শৰ শৰীৰতো প্ৰভাৱ পৰিব।
উম আৰু মানে আজিকালি বহু মানুহ মানসিক চাপত। ভুগিছে যদি চাবলৈ যাওঁ। ইয়াৰে কাৰণ কাৰণবোৰ কি কচোন ক?
অ ধৰ বহু কাৰণ ধৰিব পাৰে অহ। যেনে অধ্যয়নৰ চাপ চাপ হ'ব পাৰে। তাৰ উপৰি চাকৰিৰ চিন্তাও হ'ব পাৰে, আৰ্থিক সমস্যা হ'ব পাৰে। তাৰ পিছত আৰ্থিক সমস্যাটো বহুত চবৰে হয় বুলিয়ে ক'ব পাৰোঁ, আৰু পাৰিবাৰিক অশান্তি। তাৰপিছত সমাজ-সামাজিক মাধ্যমত অতিমাত্ৰা ব্যৱহাৰ। সেইবোৰে হ'ব পাৰে বুলি মই ভাবো।
বাকী, এনে শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায় নেকি? তই কি ভাব?
অ' অ', দেখা যায় কিন্তু দেই। ধৰ, তেওঁলোকৰ পৰীক্ষাৰ চাপ তাৰপিছত ভ-ভৱিষ্যতৰ চিন্তা হৈ থাকে। আৰু প্ৰতিযোগিতাৰ বাবে মানে বহু শিক্ষাৰ্থীয়ে মানসিক চাপ অনুভৱ কৰে, আজিৰ যুগ তটো মানে বহুত প্ৰতিযোগিতা হৈ গৈছে ন চব ফালে, ত' সেন উকাই সেইবোৰে।
উম, বাকী এনে মানসিক মানসিক চাপৰ কিছুমান লক্ষণ কি কি, কচোন ক?
ক'ব গলে খং বেছি উঠা হয়, তাৰপিছত মনোযোগো কমি যায়, তই কিবা কাম বন কৰিবও মন নাযাব তোৰ, তাৰ পিছত টোপনিৰ সমস্যাও হ'ব পাৰে। আৰু বহুত চিন্তা ধৰ, কিছুমান কথাত চিন্তাই কৰি থকা-বহুত চিন্তা। অস্বাভাৱিক দুখ অনুভৱ কৰা, এনেই মানে এনি টাইম তোৰ মনটো বেয়া লাগি থকা। তাৰপিছত কিবা এটা কাম কৰিব তোৰ মন নোযোৱা, যে-এই নকৰোঁ। মন যোৱা নাই, এনেকুৱা ধৰ এইবিলাকে হ'ব পাৰে।
উম, তই যে এইখিনি কলি, কি মানসিক এ চিন্তা হয়, কিবা হয়, এই সমস্যাবোৰ গুচাবৰ কাৰণে কি কৰা উচিত?
অ' বিশ্বাসযোগ্য মানুহৰ লগত তই কথা পাতিব লাগে, তই যাক মানে তেতিয়া তোৰ মনটো অলপমান ভাল লাগিব ধৰ। নিজৰ কথাবোৰ শ্বেয়াৰ কৰিব লাগে। কি হৈ আছে, কি নাই হোৱা, আৰু নিয়মীয়া কৈ ব্যয়াম কৰিব লাগে, তাৰ উপৰি টোপনি ভালকে মাৰিব লাগে। আৰু ভাল ভাল খাদ্য খাব লাগে, হেলদি খানাবোৰ। আৰু প্ৰয়োজন হ'লে মানসিক স্বাস্থ্য বিশেষ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰি বুলি মই ভাবোঁ।
উম। যদি কবলৈ যাওঁ, মানসিক সমস্যাৰ কথা বহুতে কবলে বহুতে বেছি লাজ কৰে।
অ' অ', এইটো হয়। মানে, এই সাত ধাৰণাটো সলনি হ'ব লাগে। কিন্তু দেই, মানে কাৰণ চা, শাৰীৰিক অসুস্থতাৰ দৰে মানসিক সমস্যাও চিকিৎসা যোগ্য বুলি মই ভাবোঁ।
উম, সেইটোৱে বাকী সামাজিক মধ্যমত কেনেকুৱা প্ৰভাৱ পৰে?
উম, সীমিতভাৱে ব্যৱহাৰ কৰিলে উপকাৰী হয়। আৰু যদি মানে কিন উম, কিবা অতিমাত্ৰা ব্যৱহাৰে তুলনা, উদ্বেগ বা আৰু মানসিক চাপ বৃদ্ধি কৰিব পাৰে বুলি মই ভাবোঁ, কাৰণ বহুত মান সামাজিক মাধ্যম বেছি চে ব্যৱহাৰ কৰিলে আমাৰ আমাৰ বাবে ক্ষতিও হব পাৰে
উম হয় কিন্তু বাকী এনে পৰিয়ালৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ বুলি ভাব তই
আহ বহুত গুৰুত্বপূৰ্ণ ধৰ আহ পৰিয়ালৰ সমৰ্থন হওঁ সমৰ্থন লাগিব তাৰপিছত মৰম আৰু পৰিয়ালৰ বুজাবুজিয়ে মানুহক মানসিকভাৱে শক্তিশালী কৰি তোলে মানে জাত এইটোৰ পৰা ওলাই আহিব পাৰে তেনুকা
আৰু তই কি ভাব কি বন্ধু বান্ধৱীও সহায় কৰিব পাৰে নিকি
অহ নিশ্চয় এজন যদি তোৰ ভাল বন্ধু বা বান্ধৱী বান্ধৱী থাকে যাক তই মনৰ কথা সকলোবোৰ তোৰ মনৰ কথা অ ক'ব পাৰ আৰু শুনি তেওঁলোকে সাহস দিব পাৰে তেনেকুৱা এজন যদি বন্ধু বান্ধৱী থাকে তেন্তে নিশ্চয় তেওঁলোকেও সহায় কৰিব কৰিব পাৰে বুলি মই ভাবো
উম বাকী এনে মানসিক স্বাস্থ্য ভাল ৰাখিবলে তই কি কৰিবি
অ মই ধৰ মইতো গান শুনো গান শুনিলে অলপ মনটো ভাল লাগে আৰু তাৰ উপৰি নিয়মীয়াকৈ ব্যয়াম কৰো কেতিয়াবা আৰু কেতিয়াবা মই কিতাপ পঢ়ো ধৰ অ নভেলবোৰ গল্প তাৰপিছত পৰিয়ালৰ লগত অলপ সময় কটাও আৰু সময়মতে মই শুই যাওঁ মই টোপনিতো মাৰ মানে মাৰ টোপনি যদি মাৰো তেন্তে ভালেই আৰু বেছ ভালকে টোপনি মাৰিব লাগে
বাকী বিদ্যালয় আৰু মহাবিদ্যালয়ত এই বিষয়টো সচে বৃদ্ধি কৰিব লাগে নেকি
উম অৱশ্যে মানে ধৰ ছাত্ৰ ছাত্ৰী সকলক মানসিক স্বাস্থ্যৰ বিষয়ে সঠিক জ্ঞান দিয়াটো অতি প্ৰয়োজনীয় আজিৰ যুগত ধৰ তেতিয়াহে পিছলে তেওঁলোকে আৰু মানে এইটোৰ ওপৰত ভালদৰে মানে মান নিয়ম মানি চলিব পাৰিব বুলি মই ভাবো
সেইটোয়ে ঠিকেই কথা কৈছ আৰু বাকী এনে তই সেইত কি ভাব সেই ক্ষেত্ৰত কি কিছুমান এনেকুৱা আছে আ-ম যিবোৰ মানুহ ভালকে ক'ব নোৱাৰে কৰিব নোৱাৰে সিহঁতৰ সেইটো কেনেকুৱা হ'ব স্থিতিটো মানে সিহঁতৰ কথাখিনি আমি বুজিবৰ কাৰণে কি কৰিব লাগিব
সেইটো কব গ'লেতো তে আ মানে যোনবোৰে ভালদৰে কব নোৱাৰে তেওঁলোকৰটো এটা এটা নিজা নিজা ভাবিকৈ তেওঁলোকৰ এটা উম মানে লেংগুৱেজ আছে ন ত' তেওঁলোকৰ ভাষা এটা আছে যোনটো আমি অ মানে সেইটো ষ্টাডি কৰি পেলাই আমি তেওঁলোকৰ সেই ভাষাটো মানে সেইটো এটা চাইন লেংগুৱেজ বুলি কয় যোনটো আকাৰ ইংগিতেৰে তেওঁলোকৰ লগত আমি কথা পাতিব পাৰি ধৰ সেইটোও আমি পঢ়িবও পাৰোঁ, যদি পঢ়ি পেলাই আমি সেই আকাৰ ইংগিতটো আমি শিকি যাওঁ তেন্তে আ, তেওঁলোকৰ লগত আমি মানে ভালদৰে আমি উ, মানে কথা বতৰা পাতিব পাৰোঁ আৰু মানে তেওঁলোকেও বুজি ব বুজিব আৰু আমিও বুজিব পাৰিম বুলি মই ভাব মানে সেইটোয়ে আৰু দেচোন কথাটো, তেতিয়াহে আমি তেওঁলোকৰ, যদি আমি চাইল মানে সেই আকাৰিংগিতৰ তেওঁলোকৰ ভাষাটো আমি মানে নিশিকো চাইল লেংগুৱেজটো তেন্তে আমি বুজিবলে আমাৰ অসুবিধা হ'ব।
উম, ঠিকে কৈছ। বাকী তই লক্ষণ কি কি থাকা বুলি ভাব মানে মানসিক চাপত?
অ' লক্ষন, অলপ আগত অ' লক্ষণ কব গ'লে চা অ' মই ক'লোৱে ন' খং বেচি উঠিব পাৰে।
উম।
তাৰপিছত উ, সেই মানুহজনৰ এ, মানে মনোযোগ কিবা ক মনি-মনোযোগ কমি যাব পাৰে ধৰ আ, কিবা কামটো কৰিবলে ভালদৰে মনোযোগ দিব নোৱাৰা হৈ যাব তাৰপিছত পনি মাৰিব নোৱাৰা হৈ যাব। আৰু বহুত চিন্তা হ-হ'ব পাৰে আৰু। এনেই বিনা কাৰণত মানে এনেই আ, দুখ অনুভৱ কৰি থাক কৰি কৰা যাব আৰু ক'ব গ'লে অ' কিবা কামত মনো নবহা হ'ব ধৰ। এ, মই নকৰোঁ, কৰিব মন নাই, পিছত কৰিম সেনেকুৱা হয়। আৰু ক'ব গ'লে কথা কথা বতৰাও পাতিব মন নোহোৱা হৈ যাব লাহে লাহে, তেনেকুৱা ধৰণৰ।
আৰু মানে মোৰ এজনী বান্ধৱী আছে তাইও মানে এনেকোৱায়েই। খঙটো নুঠে কিন্তু তাই এনজাইটি বহুত বেছি। দুখ অনুভৱ কৰি থাকে, কামতো আগ্ৰহ নবহে। খঙো খঙটো নো হে বাৰু কিন্তু মনোযোগটোও কমি গৈছে। তেনেকুৱা হৈ গৈছে। এতিয়া আৰু সেইবোৰ কম কৰাৰো কিছুমান লক্ষণ আছে বাৰু।
অ' অ' আছে মানে নিশ্চয়, ধৰ এইবিলাক ব্যায়াম কৰিব লাগে ধৰ আৰু গান শুনিলেও ভাল লাগিব তেনেকুৱা কথা।
বাকী আজি তোৰ লগতে এই বিষয়টোৰ কথা পাতি বহুতে বেছি ভাল লাগিল আৰু অলপ কথা পাতিবৰ ইচ্ছা আছেই। কিন্তু মায়ে মাতি আছে, কি বা হ'ল আকৌ।
আচ্ছা, ঠিক আছে। অ', অ' দিয়া।